আহ আহ। এনে আছো তই কি কৰিছা। অহ খানা পিনা চাহ তাহ নাই কোৱা চাহ তাহ নাই খোৱা তহঁতৰ ঘৰত যাম বুলি ভাবিছো খাবলৈ
আহ আহ বনাই আছো মই।
অ' তই খালি নে নাই?
মই খালো আকৌ বনাই আছো আহ খাই যাবি।
ৰ' গৈ আছো কিহৰ লগত খালি!
ব্ৰেড ব্ৰেড বিস্কুট
হেৰি ভাত খানা পিনা বনাইছে নে নাই বনাইছে!
হা
খানা পিনা বনাইছে নে নাই?
খানা পিনা বনাই আছে মায়ে বাৰু আৰু তহঁতৰ ঘৰত খানা পিনা বনাইছে নাই! তহঁতৰ ভাত বনাইছে নাই?
আমাৰ ঘৰত বনাই আছে জেঠাইয়ে আমাৰ
উম আজি কলেজ গৈছিলি নাই?
কলেজ নাই যোৱা, ইমান গৰম, মই নাযাওঁ আৰু এতিয়া। একেবাৰে আগষ্টৰ পৰাহে যাম আৰু।
আগষ্ট মাহৰ পৰা যায়।
অ'
আৰু খবৰ ভালনে বেয়া তোমাৰ?
মোৰ খবৰ ভাল। তোৰ ভাল নে বেয়া!
মোৰ বেয়া
কিয় বেয়া!
এনে
অ', আচ্ছা।
উম।
মোৰ বাৰু ভালো বেয়াও। ভাল মানে, এটা কাৰণে হয় কাৰণ মানে ভাল এইটো কাৰণে এতিয়া মানে ঘৰতে পচি আছো মানে ঘৰতে হেৰি কৰি আছো আৰু শুবলৈ পাই আছো, আৰামত ভাত পাই আছু বিছনাৰ কাষত। হেই কাৰণে আৰু। বেয়া এইটো কাৰণে টকা পা-পইচা পাতি নোহোৱা হৈ গৈছে। আকৌ ইমান গৰম।
চা, পইচা নোহোৱা হৈছে
পাঁচ টকা পাবলৈ কাৰণে হেৰি এটা কৰোঁ বুলি ভাবিছো বুজিছা
হা?
বিজনেছ এটা কৰো বুলি ভাবিছো টকাৰ কাৰণে টক
অ', কি বিজনেচ?
মই ভাবি আছু, মুৰ্গী ফাৰ্ম এখন খুলো। মুৰ্গী ফাৰ্ম।
মুৰ্গীৰ ফাৰ্ম খুলিবা?
অ', সেইটোৱে এতিয়া মানে
হা?
মানে, সেইটোৱে মানে এতিয়া আমি কোম্পানী বিলাকৰ পৰা পাম যে তিতা মানে আমাৰ অকমান কমতে হ'ব ন, সেইটো কাৰণে আৰু।
আচ্ছা।
কিয়
আৰু
তুমি পাৰ্টনাৰশ্বিপ কৰিবা নে?
কৰিম-কৰিম।
কৰিবা? ইনভেষ্টটু তুমি অকণ দিব লাগিব, মই দিব লাগিব।
উম, দিম।
অ, মা কি কৰিছে তোমাৰ?
অ', মা ভাত বনাই আছে গ।
অ', ভাত বনাই আছে। তুমি মানে অকণমান হেল্প কৰিব পাৰা নাই! তুমি সঁচাকে পঢ়ি আছা নে মোবাইল টিপি আছা বাৰু?
মোবাইল টিপি-টিপি পঢ়ি আছু।
অ, আমাটো ফোন-চোন নকৰাই হ'লি আৰু। পাহৰিলিয়ে।
উম, তইহে পাহৰিলি।
একো মই টাইমে নোপোৱা হ'লো।
তইয়ে, পাহৰিছ দে।
একো মই পাহৰা নাই, তইহে পাহৰিছ। সেইদিনাখন চোন, সেইদিনাখন ৰ-ৰ-ৰ। ই পোন্ধৰ তাৰি পোন্ধৰ তাৰিখে কি কয়, বাৰটা তেৰত তোক কোনে ফোন কৰিছিলে?
ৰহিব কল কৰিছিলে তোক, কোনে ৰিচিভ কৰিব দিয়া নাছিলে?
মই ৰিচিভ কৰিছো ঠিক আছে, তই তই কৰোতে মই কিবা এটা কৰি আছিলো। তাৰছত আকৌ এক কল কৰিছো নে নাই, তই সেইটো ক?
মোৰ তাত অহা নাই যে কিয়?
ই তোৰ মোবাইলডাল বেয়া হলে পেলাই দে লদিয়াই।
অ, পেলাই দিম দে। নতুন এটা কিন দিবিচুন।
ই, মোৰ টকা-পাতি নোহাই হৈছে। সেইকাৰণে ভাবিছো বিজনেচ এটা খুলু।
উম, খুলিবি-খুলিবি।
এ, পোক-চোক, চৰাই গালে ইমান হালা কৰি আছে। শুনিছনে নাই?
উম, পাইছুতু।
ইমান হালা মানে, পুকবিলাকে ইমান চিঞৰি থাকে জানো?
তুনধৰ ঘৰত কোন-কোন আছেনু?
আমাৰ ঘৰত যোনে নাথাকক তোক কিয় লাগে? তই কি আমাৰ ঘৰত কোন আছ তই সেইটোও নাজানো?
ক'ব নোৱাৰ?
আমাৰ ঘৰত মানে আছে, আছে মানুহ বিলাক আৰু। মোৰ বাহিৰে বাৰু চব মানে মানুহে, মই আজি অকন হেৰি আৰু কুম্ভ কৰা নহয় মই।
তোন্তৰ ঘৰত কোন কোন আছে?
আমাৰ ঘৰত আছে আৰু তোমাক কিয় লাগে?
অ' আচ্ছা আচ্ছা মোৰে দাইলগ মোকেই মাৰিব আহিছে।
আহ।
হুহ হেৰি তোমাৰ বাইৰে কি কৰি আছে?
তোমাৰ বাইৰে কিবা
হা, হা
ফৰ্ম কমপ্লিট কৰি আছে।
কিহৰ ফৰ্ম কমপ্লিট কৰিছে?
প্ৰ প্ৰম
অ কৰবাত হেৰি জব চব এপ্লাই কৰিছে নেকি? আমাৰ বাইদেউ এজনী আছে ছিলে এতিয়া এইখিনিতে এতিয়া হ'ল মানে।
অ।
উম, হেৰি ফুৰিব যাওঁ ব'লা, মই ফুৰিব যাওঁ বুলি ভাবিছো। ত যাবি নে?
অ যাম
ফুৰিব যাম বুলি ভাবিছো যাবিনে নাই?
অ যাম যেটো কত
জাগাতো মই ভাবি আছো আকাশৰ তলত মাটিৰ ওপৰত যাম বুলি
তই জা কি
মই মন্দিৰত যাম মই মন্দিৰত যাম বুলি ভাবিছো।
হম
শুনিছ
আহ শুনিছোঁ
হেৰিত যাম আকৌ এয়া কি আছিলে ঢেকিয়াজুলী মন্দিৰটো যে নতুনকে ওলাইছে।
অ
সেইটো মন্দিৰত যাম, মানে আমি ফেমিলি বোৰ যাম তাতে ন উম উম উম তুণ্ডৰ ঘৰত তুণ্ডৰ মা চা চবকে লৈ লবি
অ সেইটো ভাবিছো
উম তাপা আমাৰ ঘৰৰ আমাৰ ফেমিলি অ', কোৱা ক ক ক ক ক ক
কি ক'ম আৰু
হেৰি মই এ মানে ভাবি আছিলো এনে আমি যদি তাত যাওঁ পইচা কিমান মান লাগিব খৰচ হ'ব
উম হাজাৰ মান লাগিব।
হাজাৰ মান অ এ অ আমি হেৰিতহে যাম ন এইটোত টমটমত
টমটমত যাবি
অ' টমটমত নহ'ব বাৰু হেৰিত যাম অটো
পতত
তইনো কিহত যাম বুলি ভাবিছ?
বাছত হে মানে যাব
অ ঘ ধেৰ মানুহ উলাব নেকি ধেৰ মানুহ উলালে বাৰু আমি বাছ এখনে হেই কৰিবাৰম তেতিয়া অকণমান কমতে হ'ব নেকি?
অ
অ এ আমাৰ ফিনে যে লাইটডাল নাই ইমান অশান্তি হৈছে জাননে ইমান গৰম
ল নাই কৰিবই পোৱা নাই
অ এই লাইট ডালকে অহা যোৱা কৰিয়ে থাকিব কৰিয়ে থাকিব নে বিল একে একে তই হেৰি আহিব হাতী সমান বিল আহিব লাইটডাল সি কিনে সেই হে হেৰি পোকটো সমান থাকিব অকমান
এ লাইট দাল আকৌ বৰষুণ দালো এ এই দিলে, এই ৰখিলে, এই দিলে, এই ৰখিলে তেনেকে থাকিব দিলে একেবাৰে দিব লাগে ন নহলে একে ঠাণ্ডা গৰম মিক্স হৈ বেমাৰ হয় মানুহৰ
আমাৰ ভন্টি আছে চাগে খেলি খেলি আছে চাগে
খেলি আছে এইটোটাইমই পঢ়িব লাগে বুলি
লাইট নাই এ
লাইট নোহোৱাকে কি পঢ়িব নোৱাৰি
আমাৰ ঘৰত তছে নাই একো নাজান নেকি তই?
টো জ্বলাই দে।
মোবাইলত মই তোৰ লগত কথা পা টি আছো তই কি অকমান মানে হেৰি নেকি কচোন!
হেৰি কি বুলি কয় মই ভাবি আছো জান।
কি কি?
সেইটোৱেতো কথা ভাবি আছো ন পাহৰি থাকিলো কি ভাবি আছো তই মনত নেপেলালি।
উম। যাবি? হা মানে নাই?
ক ক'ত?
চোপ পোৱালি ইম্পৰ্টেন্ট টপিক এটাত কথা পাতি আছো তই কিয় সেইবিলাক কৈ আছ কচোন
হেৰি বাকী মই বিজনেচটো যে আকৌ আহো ক আকৌ ক
কি কৈছ আকৌ এবাৰ ক।
জাগাত
কই নিদিবি আকৌ এবাৰ।
জেগাতো নাম গুৱাহাটী মান যাম আৰু।
এই গুৱাহাটীত নাযাওঁ দেই ইমান ট্ৰেফিক থাকে তই মানে তাত যদি যাওঁ দুদিন থাকিবই লাগিব তই সেইটো গেৰেণ্টি এদিনটো তই ট্ৰেফিক এতে ফাঁচি থাকিবি
কামাখ্যা
অ', অ', কামাখ্যাত যাব পাৰি ন যাম
আহ বল যাও
ত ই মোৰ কাৰণে কাপোৰ এযোৰ লৈ আহিবি পিন্ধিবলৈ মোৰ মানে কাপোৰ চাপোৰ নোহোৱা হৈ গৈছে জান
উম হ'ব দে
মেবি আহ কি কয় আহিবি
অ
তো কামাই গৈছিলি ন এক্সপিৰিয়েঞ্চ টো কেনেকুৱা? ভাল লাগিল মানুহ চানুহ আ মানে মানুহ চানুহ সোমাব পাৰিলি নে ভিতৰত?
খোমাব নাপালো
অ', অ', দে ৰ মই তোক ফোন কৰি আছো হা
অ', দে হ'ব দে
উ, উ বাই, বাই
উ বাই, বাই